হেল্ল'। হেল্ল'। হেল্ল'। অহ, শুনিছোঁ শুনিছোঁ।
মইয়ো শুনিছোঁ।
হেল্ল' অহ, খবৰ খাতি ভাল?
ভালে, ভালেই।
অহ, ভাত-ভাত পানী সময়ে সময়ে খোৱা বোৱা হৈ আছে নহয়?
উম চলি আছে হৈ আছে
অ', আজি আমি ডিছকাছ সামাজিক মাধ্যমৰ ওপৰত উপকাৰ অপকাৰ এই সমহ মই তোৰ এতিয়া সমাজ দাৰা আমাৰ সমাজ এখন এনেকুৱা হৈ আছে যে সামাজিক মাধ্যম নহলে মানুহত মানে দৈনন্দিন জীৱনৰ কোনো কাম সফল নোহোৱা নিচিনা হৈ আছে মানে সামাজিক দিনৰ কাৰণে যদি একঘন্টাৰ কাৰণে সামাজিক মাধ্যম নোহোৱা হয় মানে একুৱােজেকন বন্ধ হৈ যাব উ মানুহৰ আদান প্ৰদান বন্ধ হৈ যাব লেন দেন সমূহত মানে বন্ধে বিশ্বত মানে বস্তু হাহাকাৰ এটা হব মানুহৰ সা খবৰ বা যোগাযোগৰ কাৰণে চবেই হেৰি ব্যৱহাৰ কৰে তাৰ উপৰি সামাজিক মাধ্যমে মানুহক এনেদৰে আগবঢ়াইছে যে মানুহে তাৰ এৰি চলিব। কাৰণ হৈ পৰিছে যে সামাজিক মাধ্যম নহলে শিকিব নোৱাৰে কাৰণ তাত আমাৰ দৈনন্দিন জীৱনৰ গোটেই মানে ৰাতিপুৱা শুই
তাৰ উপৰিও নিজৰ নিজৰ সকলো কাম হৈ থাকে
অ', অ', হয় হয়
এতিয়া আমি সেই দৈননন্দিন জীৱনত মানে এই সামাজিক মাধ্যমৰ অপকাৰসমূহ। অপহাস সমূহ আমাক এনেদৰে কয় যে উ সাজ অপকহ হয় আমাক এনেদৰে বাধে যে সি আমাৰ এডিক্টেড হৈ পৰে মানুহ খিনি। মানে তাৰ ব্যৱহাৰত এডিক্টেড হৈ পৰে। কাৰণ সামাজিক মাধ্যয়ম সামাজিক মাধ্যম মানুহৰ কাৰণে এটা একেবাৰে জীৱন নিৰ্বাহ যেনেদৰে মানুহৰ ঘৰ সাজ পোছাক, খাদ্য এই তিনিটা মৌলিক বস্তুৰ আৰু যেনেদৰে প্ৰয়োজন আছিলে তেনেদৰে এতিয়া সামাজিক মাধ্যমো এটা তেনেদৰে প্ৰয়োজনৰ নিচিনা হৈ পৰিলে, সেইকাৰণে সামাজিক মাধ্যম মানুহৰ বহুত জৰুৰী। সেই বি সেইকাৰণে এতিয়া সামাজিক মাধ্যম নহ'লে মানুহৰ অবস্থা নাইকিয়া হয়। তাৰ উপৰি ছচিয়েল মিডিয়া ব্যৱহাৰৰ লগে লগে কিছুমান ভুৱা তথ্য বা সামাজিক উ ভুৱা তথ্য বা উম শৰীৰৰ ওপৰত বহুতখিনি থক বাচ সেই তেনেকুৱা মানে সন্মুখীন হবলগীয়া হয় দৈনন্দিন জীৱনৰ মানুহখিনি। তাৰ হ'ৰি হোৱাৰ পৰা মানুহৰ মাজত মৰম- চেনেহ মিলা- প্ৰীতি হয় সদভাৱ এইখিনি কমিছে মানে দিনক দিনে কমি আহিছে। কাৰণ অ', অ', সামাজিক মাধ্যমত অমান মানুহ ইমানেই ভিতৰলে সোমাই গৈছে যে তাত আজিৰ দিনত এ আই অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ব্যৱহাৰ কৰিহে সকলো কাম কৰিবলৈ লৈছে, কোম্পানীয়ে কোম্পানীয়ে এই আৰ্টিফিচিয়েল ইণ্টেলিজেনঞ্চ ব্যৱহাৰ কৰিছে। তাৰ উপৰিও আজিৰ দিনত চাকৰি সংখ্য কোম্পানী বিলাকে বহুত কমাই দিছে, কাৰণ আৰ্টিফিচিয়েল যিখিনি মানুহৰ মথাই কৰিব পাৰে আৰ্টিফিচিয়েল ইন যে তাৰ সমানেই একেবাৰে উচ্চ খাপৰ নহলেও সমানেই কৰি যাব পাৰে বুলি কলেও বেয়া নহয়, কাৰণ ইমানেই কৰিব পৰা হৈছে আৰ্টিফিচিয়েল ইন্টেলিজেঞ্চে উম
সেয়েহে আমাৰ নিবনুৱা সমস্যা বৃদ্ধি হৈছে ইয়াত, তাৰ উপৰি আকৌ এই ইয়াক ব্যৱহাৰ কৰাৰ ফলত এলোকৰ ল'ৰা ছোৱালী বিলাকৰ অত্যধিক মানে বেমাৰ ভুগিছে, যেনে মুৰ বিষ
উম
সেইবোৰ হৈছে
উম
বহুতো বিপদ পৰিছে, কিন্তু ইয়াৰ উপকাৰো আছে বহুতো।
তাৰ উপৰি আৰু সামাজিক মাধ্যমৰ অপকাৰ শুনি যাওঁ উ সামাজিক মাধ্যমে মানুহক এনেকুৱা অৱস্থা কৰিছে যে, মানুহে তাক এই চৰিলে উ মানুহৰ মাজত মানে বহি দেশ যিখিনি স্বভাৱ চৰিত্ৰ সাজ পোছাক আচাৰ ব্যৱহাৰ সেইসমূহ আমাৰ ঠাইত আদান প্ৰদান হৈ গৈছে, তাৰ কাৰণে কিছুমান এনেকুৱা সংস্কৃতিৰ ঠাইও মানে তেনেকুৱা বেয়া ঠাই পৰিৱেশ ভাল ঠাইত সোমাইছে ভাল ঠাইৰ পৰিৱেশ বেয়া ঠাইত সোমাইছে তাৰ ভিতৰত মানে মানুহৰ মাজত সংমিশ্ৰণ হৈ লৈ মানে বেয়া মানুহৰ সংখ্যাও বাঢ়িছে। ভাল মানুহ কমেই খুব কমেই হৈছে এইসমূহ আমাৰ এই সামাজিক মাধ্যমৰে পাৱাৰ
অ'
তাৰ উপৰি সামাজিক মাধ্যমৰ দ্বাৰা মানুহৰ যোগাযোগৰ সুবিধা হৈছে কাৰণ আগতে সামাজিক মাধ্যমত নোহোৱাৰ আগত যোগাযোগ কৰিবলে মানুহে ইমান মানে খোজকাঢ়ি যাবলগীয়া হয় এতিয়াতো তোমাৰ যান বাহনৰ সুবিধা হৈছে তেতিয়া আগৰ দিনত যান বাহনৰ সুবিধা নাছিলে তাৰ উপৰিও উম এতিয়া এই উম সামাজিক মাধ্যমৰ দ্বাৰা তৎক্ষণাত খা খবৰ দিব পাৰি। কিন্তু আগৰ দিনত সা সুবিধা দিবলৈ মানুহে খোজ কাঢ়ি লৈ উ দূৰ দূৰণি দেশ বিদেশৰ থকা লোক ওচৰলৈ যাব লগীয়া হৈছিলে বা দুত পঠিয়াব লগীয়া হৈছিলে আগৰ দিনৰ ৰ মজা সজাই যেনেদৰে দুধ পঠাই আছিলে তেনেদৰে ঘোঁৰাত উঠি মানুহে খবৰ দিবগৈলগীয়া হৈছিলে
উম
আৰু এই চচিয়েল মিডিয়াৰ কাৰণে সামাজিক মাধ্যমৰ কাৰণে মানে আমাৰ মাজত ইন্টাৰনেটৰ ব্যৱহাৰ হৈছে ইণ্টাৰনেটৰ ব্যৱহাৰ হোৱাৰ লগে লগে ঠায়ে ঠায়ে টাৱাৰ প্ৰতিষ্ঠা কৰিছে আৰু এই টাৱাৰ সমূহে উ আমাৰ অৰ্থাৎ পৰিবেশটো এনেদৰে নষ্ট কৰিছে যে তাত উম পশু পক্ষী আমাৰ অক্সিজেনৰ মাত্ৰা কমিছে মানে যিকোনো অপব্যৱহাৰৰ নিচিনা বায়ুমণ্ডলত এ এক মানে বিশৃংখল পৰিৱেশ কৰি দিছে মানে বায়ুমণ্ডলত বহুবিধ গেছ ব্যৱহাৰ হোৱাৰ নিচিনা হৈ গৈ আছে। অ', দিনে তাৰ উপৰি সামাজিক মাধ্যমত তোমাৰ উম নিজৰ দেশৰ যিসমূহ চিক্ৰেট ইনফৰ্মেশ্যন অৰ্থাৎ গুপ্ত গুপ্ত কিছুমান তথ্য থাকে যিসমূহে দেশ এখন পৰিচালিত হয় সেইসমূহ সিদ্ধান্ত তথ্যসমূহ এই চচিয়েল মিডিয়া বা সামাজিক মাধ্যমৰ দ্বাৰাই মানে মানুহৰ মাজত ইখন দেশৰ সিখন দেশৰ মাজত এ, পাই গৈছে। এই চচিয়েল মিডিয়াৰ ক্ষেত্ৰৰ কাৰণে, সেই যিসমূহে উ, মানে খন দেশৰ আৰু সিখন দেশৰ মানুহত বিভেদ আনিছে তাৰ ওপৰত কাজিয়া সৃষ্টি হৈছে। তাৰ ওপৰত যেনেদৰে আমাৰ হিৰোচিমা আৰু নাগাচাকিৰ। দ্বিতীয় বিশ্বযুদ্ধ, প্ৰথম বিশ্বযুদ্ধ হৈছিলে সেই তেনেধৰণৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি টি হৈছে। এটম ব'ম দি লৈ হিৰোচিমা, নাগাচাকীত যেনেদৰে ব'ম পৰিছিলে, তাততো এতিয়াও মানুহৰ মানে জীৱন নিৰ্বাহৰ সুবিধা হোৱা নাই সেই তেনেদৰে মানে এতিয়া এইখন দেশৰ দেশৰ মাজত তেনেকুৱা সম-সম্ভেদ আহিছে।
উম, উম।
তাৰোপৰি চচিয়েল মিডিয়া উপযোগী বুলি বুলি ক'লে ইয়াৰ মানুহক এনেদৰে অৱহেলিত কৰি তুলিছে যে মানুহে তম আজিৰ দিনত বজাৰ কৰিবলৈ হা, বজাৰলে যাব নালাগে। কিবা এটা দোকান কৰিবলৈ বজাৰলৈ যাবা দোকানলৈ যাব নালাগে, কাবাক খবৰ দিবলে কাৰোবাৰ ঘৰত যাব নালাগে, সকলো ঘৰত লোটে ম-ম'বাইল দুটা হাতত গোটেইখিনি পৃথিৱীৰ ইনফৰমেশ্যনখিনি পাই যায় যাৰ কাৰণে মানুহৰ অৱহেলা অৱহিলিত হৈছে। তাৰ উপৰি কলেজ, স্কুলবিলাকত কলেজ, স্কুলবিলাকত গুৰুত্ব নাইকিয়া হৈছে কাৰণ সকলো আজিৰ দিনত চচিয়েল মিডিয়া বা এ, এই সামাজিক মাধ্যমতে উপলব্ধ হৈ আছে যেতিয়া শিক্ষা গোটেই শিক্ষাটো মানে এই সামাজিক মাধ্যমতে পোৱা কাৰণে ল'ৰা ছোৱালীখিনিয়ে নিজৰ বন্ধু বান্ধৱী বা হেৰিৰ মাজত সম্পৰ্ক গঢ়ি উঠিব পৰা নাই। তাৰ বাবে সমাজত বহুত এক ভয়াৱহ পৰিৱেশ সৃষ্টি হয়। কাৰণ এখন গাঁও টি হবলৈ গ'লে বহুকেইঘৰ মানুহ লাগিব আৰু বহুকেইঘৰ মানুহ হওতে এটা দুটা, দুটা এটা, এটা দুটা পৰিয়াল লাগিব, সেই পৰিয়ালত যদি মিলা প্ৰীতিয়ে না থাকে বা বন্ধুত্ব সম্পৰ্ক গঢ়ি নোঠে তেতিয়া এখন গাঁও সৃষ্টি হ'বলে দুখন গাঁৱেহে এখন চহৰ সৃষ্টি হয় আৰু সেই চহৰ এখন দুখনেহে এখন ৰাজ্য বা চৰকাৰ বা দেশ গঠন হয়।
অ', অ'।
এই ইণ্টাৰনেটৰ প্ৰভাৱত বহু ধৰণৰ প্ৰভাৱ পৰিছে সমাজৰ ওপৰত।
উম।
তাৰোপৰি ইণ্টাৰনেটে সমাজত এনেধৰে প্ৰভাৱ পেলাইছে যে উম
আপুনি ক'কচোন এতিয়া উপযোগী দুটা মান।
হেল্ল' শুনি আছোঁ।
আপনি ক'ক উপযোগী দুটা মান?
উপ-উপযোগী। ইণ্টাৰনেটৰ ব্যৱহাৰে আমাৰ সময়ৰ মানে মূল্য সময়টো অপ কৰা নাই, মানে কিবা এটা এ ক খবৰ মানে কিবা এটা তথ্য এলোকৰ এতিয়া কাকো গৈ ক'বগৈ নালাগে ডাইৰেক্টকে ইণ্টাৰনেটৰ ব্যৱহাৰৰ যোগেদিয়ে প্ৰচাৰ কৰি দি চিৰিয়েলক কিব অ' শ্বেয়াৰ কৰি পেলেনি মানুহৰ মাজত প্ৰচাৰ কৰিব পাৰি। উ তাৰ ফলত মানে সময়ৰ অপচয় নহয় তাৰপা। ইণ্টাৰনেটৰ ব্যৱহাৰৰ ফলত মানে ল'ৰাোৱালী বিলাক ল'ৰা ছোৱালী মানে আমাৰ নৱপ্ৰজন্ম বিলাক। বহুতো উন্নত হৈ গৈ আছে উম উম তাৰপিছত। এনখন। আৰু ইয়াৰ ব্যৱহাৰ মানে দেশখনক এটা এদিনৰ বাতৰৰ নিচিনা কৰি পেলাইছে। গোটেই পৃথিৱীখনৰ মানে পৃথিৱীখননকেই। ইণ্টাৰনেটৰ ফলত আমি ঘৰতেই এলুৱা ঘৰতেই মানে আমাৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ।
ব্যৱহাৰ কৰি উ প্ৰয়োজনীয় সামগ্ৰীসমূহ মানে হেৰি কৰিব পাৰি উ ঘৰত। বহি আমি। তুমি মানে পাৰ। অ' তাৰাপা ইণ্টাৰনেটৰ জৰিয়তে আমি। আমি কবালৈ ফুৰিবলৈ গলে সেই ঠাইৰ এও লোকৰ উম। ফটো চাই নিজেই অভিজ্ঞ হৈ ল'ব আৰু যেনে তাত গৈ পেল নি আমি কেনেক।
কি কৰি তেওঁলোক যোৱাৰ আগতে আমি তাত থাকিবৰ বাবে হোটেলোক বুক। কৰিব পাৰো এ হোটেল। কৰি তাৰ টিকেট এনেকুৱা ভাড়া পইচা দি দিব পাৰো আগতীয়াকৈ।
উম।
তাৰ পা
আৰু সামাজিক মাধ্যমে দৈনন্দিন জীৱনত তোমাৰ সমাজৰ ওপৰত প্ৰভাৱ পেলাইছে। সমাজৰ মাজত কমাই দিছে। সামাজিক মাধ্যমত নহলে, এ মানুহৰ মাজত, বন্ধুত্ব বা জাপিতা সম্পৰ্ক বা ওচৰ চুবুৰীয়া একলগ হৈ, দুটাই দুয়ে কথা বতৰা পাতিলে উম, মানে মিলা বা বন্ধুত্বও ভাৱ গঢ়ি তোলে। কিন্তু, তেতিয়াই এই চচিয়েল মিডিয়া বা সামাজিক মাধ্যমত দ্বাৰা যেতিয়াই মানুহে তাৰ মাজত, সোমাইবলৈ লৈছে। দিনটোত এনেকুৱা হৈছে যে টাইম সময় অভাৱ হৈ পৰিছে। যাৰ কাৰণে,